শুনিছ।
উম ক কৰি আছ?
কি কৈছ?
শুনিছ নে, মোৰ মাতটো আহিছে নে?
আহিছে অঁ, কি‌ তোৰ নেট নাই নেকি?
এই নেটটো অকণমান শ্ল' কৰি আছে ৰ।
কিয় জিঅ' চিম নহয় জানো?
উম নেট মানে' শ্ল' মাৰিছে।
কিয় কবা?
এ মাজে সময়, মাৰে কিয় নাজানো?
তহঁতৰ ফালে চাগে নেটৱৰ্কটো নাপায় ইমান ভালকে।
উম কাইলৈ পৰখিলে মানে ঠিক হ'ব আৰু।
কালৈ পৰখিলে।
উম।
কিয় কিবা আছে কিবা কৰিবি চিমটো।
উম এই ৱাই ফাই লগাই লম।
অঁ ঠিকে আছে তেন্তে তহঁতৰ মানুহ মৰা হেৰি গ'লনে নাই।
গ'ল লগ যোৱা কালি।
এতিয়া কি মাছ মাংস খাব পাৰ?
উম মাছ মাংস খাৱ পাৰো।
ঠিকে আছে তেন্তে।
কি কৰিছ ঘৰতে ঘৰতে শুই আছো তই।
ময়ো ঘৰতে, যোৱা নাই কলৈ ঘূৰিবলৈ?
ওলাই গৈছিলো খানা এটা খোৱাই আহিলো।
মানুহ মৰা বেছি দিন হোৱা নাই তই যোৱা হোৱাই নাই তই খানা খালিয়ে।
উম।
ঠিকে আছে বেলেগে ফাৰ্ষ্টত।
আচ্ছা
মা সত ক'ত?
মাঁহত শুই আছে।
তই কি বেলেগকে শুৱ অকলে?
উম।
এই কাৰণে। ক আৰু?
ভাত পানী খালি?
ভাত পানী খালোঁ, তই?
কি দি খালি?
দালি, ভাত এইয়াই।
তাকে মই নিদৰ্চনক ফোন মাৰি দিলো।
অ।
এ কেইটামান প্ৰব্লেম কেইটামান হৈ আছে, মানে কি তোমাৰ।
এপটোৰে কিবা প্ৰব্লেম হৈ আছে সেইকাৰণে সুধিলো। তাই ক'লে ঠিক হৈ যাব অ ঠিক আছে হ'ব।
হৈ যাব একো নাই এই নেটৱৰ্ক প্ৰব্লেম দিয়ে, বুজিছ কোনোবা সময়ত। আৰু আজিকালি জিঅ' চি জিঅ' জিঅ' বুলি কথা নাই জিঅ' যিমান বেছি, আগতে মানুহে কিমান কয় জিঅ' বহুত ভাল বহুত ভাল এতিয়া কি হ'ল। জিঅ নেটৱৰ্কে বেয়া দেখোন এতিয়া।
সেইটোৱে। কি কৰিবি আৰু এয়াৰটেল ডাল বেয়া ভডা ফোন ডাল অকমান ভাল হয়।
উম ' ভডাফোনৰ যে আৰু নেটৱৰ্ক নাই তই জান নে নাই।
তাকে ভডাফোনডালৰ লগত কথা পাতিছিলো এই ভডাফোনডালো সেই হে একেই, একেই প্ৰব্লেম দি আছে।
নহয়। ভোডাফোন যে তোৰ আৰু বেয়া ভোডাফোন তই ট্ৰেইনত ক'ৰবাত যাবিচোন এক কে বাৰে নচলে। জিঅ' আৰু এয়াৰটেল যদি অলপ চলে ন। ভোডাফোন একেবাৰে নচলে বাদেই দে।
ৰাতি শুই আছিলোঁ। আলু নাই আমাৰ এইফালে নেটৱৰ্কটো আৰু বহুত বেয়া, কিয় নাজানো ভাই।
মই ঘুকুটত আছ বেয়া নহয় কি হ'ব আ ক'।
সেইটোৱেই।
অলপ ওলাই আহ তেন্তে ভাল জেগা এটা ল।
এই মানে কি জান, আমি মানে নেট টাৱাৰটো আমাৰ ওচৰতে আছে মানে। ওচৰত গছ -গছনি বহুত আছে যে সেইকাৰণে নাপায়।
গছখিনি কাটি দে।
এই গছ কাটিব নিদিয়ে।
অ নহ'লে টো উপায় নাই আৰু যদি নেট লাগে তেনে গছ কাটিব লাগিব।
উম নহয়, নেট পাই যাম কাইলৈ পৰহিলে মানে আহি যাব। নেটৱৰ্ক প্ৰব্লেম নাই আৰু
ৱাইফাই ৱাইফাই অ ৱাইফাইটো কিমান লাগেনো লগাওঁতে।
ৱাইফাইটো লগাওতে বেছি নালাগে।
আমাক খুৰাই লগাই আছিলে তেতিয়া বহুত কম দামত কিন্তু এতিয়া কিমানত লগাইছে নাজানো। কিন্তু, আগতে আমাক খুৰাই বহুত কম দামত কম দামত মানুহক লগাই দিছিলে।
তিনি হোজাৰ মান তিনি হোজাৰত লগাব।
তাতচ্ছে বহুত কমত লগাইছিলে।
উম।
মানে কিবা এটা অফাৰ আহিছিলে তেতিয়া কমত লগাইছিলে, তেন্তে তেতিয়া লগাই ল'ব পাৰিলি হয়।
তেতিয়া আকৌ নাজানো না ৱাইফাই বোলা বস্তু এটা আছে বুলি।
সেইটোওঁ হয়।
সেইটো কাৰণে আৰু।
আমৰি চামনি লগা নাই নে ঘৰত থাকি
এ লাগিছে কি লাগিছে কি কৰিবি আৰু
ভালুকপুং যাম বৌ জেগাটো ভালেই আছে।
কেতিয়া যাবি?
অ সঁচাই কৈছো হেৰিলে যাওঁ বল নগাঁও যাওঁ ব যাবি নগাঁও চেপা নলা নহ'লে বৰজুৰি ৱাটাৰফল
উম যা যাব পাৰি এই কিন্তু সেই আৰু এই ডিপুডালে সোমবাৰলে কবালে যাওঁ যাওঁকে আছে মই চো পইচা পাতি হাতত নাই সোমালে যাম
কেইদিনমান ৰখ চবেই ৰখি পেলাই কেইদিনান বৌ হেৰিলেও যাওঁ নগাঁও যা বৌ চেপা নলাতো বহুত ধুনীয়া নগাঁও দেই ত' বৰ যুদি ৱাটাৰফল আছে তাৰছত আও কি কিবা কিবা জেগা আছে ধুনীয়া বৈ তালৈকে যাওঁ ছোৱালী কেইজনীমান সঁচাকে কৈছো গাড়ী এখন ভাড়া কৰি
গাড়ীতে যাম তোৰ লগৰ ছোৱালী কেইজনীমান উলিয়া
মোৰ লগ ছোৱালী নাই নহয় এতিয়া কোনো লগৰ
এ তোৰ নাই ষ্টেটাছ ফালি থাক যে কৰ এইবিলাক
ষ্টেটাছ ফালি থাক মানে কৰ আগতে ফালিছিলো এতিয়া দুজনীৰ লগতে থাকো আৰু সেনতেও তেনেকে যাব নোৱাৰে। কব গ'লে দুজনীৰ লগতে আৰু বাকী আগ আগতে কিন্তু বহুত চিনাকি আছিলে এতিয়া নাই মোৰ চিনাকি নাথাকোঁ যে কাৰো লগত
উম
মানে ইহঁতজৰক কিছুমান লগত মানে এনেকুৱা বণ্ডিং ন ঘূৰি যেতিয়ালৈকে ঘূৰি ফুৰিম হেনতৰ লগত তেতিয়ালৈকে ভাল তিত- তেতিয়াৰা ঘূৰা ফুৰা বন্ধ কৰি দিম তেতিয়ালৈকে তাৰপিছত বেয়া মানুহজনী বেয়া মানে মই সেইটোৱেই। সেইকা নাথাকা হ'লে মই মাত বোল নকৰা হ'লো
উম সেইটো কালি কাৰ লগত কথা পাতি আছিলি
তোক দিছিলো দেখোন
কৃষ্ণা
হা
শুন তাৰ নামটো কি দাস কি দাস আছিলে
কম দে ম পিছত
উম কৰ হয়
জানিবই লাগে দেখোন তই ইনষ্টাত দেখোন ষ্টৰি দিয়ে থাকো।
উ তাৰ নাম্বৰটো আছে মোৰ তাত চেভ আছে মোৰ তাত আহি থাকে মাজে মাজে
আহি থাকে মানে সেইটো মোৰে নম্বৰ মোৰ মোৰ নম্বৰতে হোৱাটছআপ চলাই আছে সি তা হোৱাটচএপ নাই যে
কিয় বা
না সি হোৱাটছআপ ইমান ইউজ নকৰে ত মানে আগতে ইউজ নকৰিছে ইনষ্টাতোৱে বেছিক চলাই- ছিলে কিন্তু এতিয়া দৰকাৰ হয় ন ইনষ্টাটোত ইমান চলাই থাকিব নোৱাৰে যে মানে হোৱাটছএপটো মোৰ নম্বৰ খুলিছে।
ঠিকেই আছে তেনে
এইটো আছে বাৰু বলচোন যাওঁ কৰ'বাত তহঁতক কলে নুশুন ওচৰে পজৰে ক'বাত যাব পাৰো
এ নিজৰ গাড়ী নহ, নিজৰ গাড়ী নহলে কলৈকো যাব মন নাযায় বুজিছ তই।
কি আৰু লগৰ গাড়ী থাকা।
আছে ভাল নহয় যে সিহঁত লগত গিয়া।
অঁ, আ বেলেগ, বেলেগ নাই?
বেলেগ নাই। ডাঙৰ আছে, ডাঙৰ মানুহ বিলাক নাযাব ন সিহঁত লগত সিহঁতৰ লগত।
সেইটো হয় এতিয়া কোন হ'বনো ই? বাইক, স্কুটিত নাযাওঁ। বাইক, স্কুটিত দেই।
এইটোৱ মানে কি হয় জান বাইক স্কুটিত গলে ভয় থাকে অ।
ভয় থাকে আৰু ৰাস্তা মানে কি স্কুটিখন মানে কি ঘপচে বেছি দূৰ নাযায়। কিছুমান স্কুটী, আধাতে বন্ধ হৈ গলে আকৌ আধাতে এইখিনি পইচা যাব দেই।
পইচা যাব।
আৰু বাইকত বেছি তেল লাগে।
তেলতো তেলেই তই মানে আৰামটো নাপাও।
আৰু কষ্ট বহুত হয়। মই গৈছিলো নহয় বাইকত আমি ইমান গাল জাপানলৈ গৈছিলো।
অঁ,
বাইকত গৈছিলোঁ। এনেকুৱা গা বিষ বুলি কৈছোঁ নহয়, দুঘণ্টা লাগে। কিন্তু আমাৰ বেছি লাগি গ'ল। আধাতে লগৰ এটাৰ স্কুটিখন পামচাৰ হৈ গ'ল। বেছি হেৰি হৈ গ'ল ক মানে হিট হৈ গ'ল।
উম তাৰপিছত আকৌ ভাল কৰিব লগা হৈছে।
অ আকৌ আধা ৰাস্তাত নগাঁওতে ভাল কৰিছো আকৌ, ভাব তাতে পইচা গল আকৌ। ক'বাত যাওঁ বৈ না, কাৰোবা গাড়ী এখন ওলোৱাচোন তই।
উলিয়াব লাগিব ৰ।
নাই নেকি কোনোবা গাড়ী থাকা?
তোৰ চিনাকি কোনোবা আছে?
এ ইমান গাল গোটেই ইমান তেনেকুৱা লৰা নালাগে। যোনবিলাক আমি চিনি পাও আমি লগৰ আগত বা তেনেকুৱা ছোৱালী বা হব বাৰু মই লৈ যাম। কেনো এনেকুৱা লৰা নিনিবি যাতে আমি চিনি নাপাওঁ বুজিছ।
কোন?
এই ৰ নাম পাহ
কোন?
কিন্তু উলিয়াই লবি।
তাক
এই নাম ডাল পাহৰি গলো এতিয়া ৰ।
ইনষ্টাততে দিছিলোঁ, এইচ ডি।
এ ৰ, ৰ, মই চাই দিছোঁ। চাই দিছো ৰ। ত্ৰিছ ত্ৰিছনা কচ না কি যে। হানিচ, হানিচ
কি?
হানিস্কা।
উ কি কথা কয় তই।
মই তাইক নিম। হম। কাজিয়া থেকিয়ে তৎ পোৱা নাই তাইৰ লগত তই আকৌ তাইক নিবলৈও কৈছ। হেল্ল'।
তাকে নহয় মইছো ভাল ন।
হেই নহয় ভাল নহয় মই কোনো ভাল নহয়।
উম।
তাইক যদি নিওঁও বাকীবোৰ নাযাব বাদ দে আৰু।
হয় এনে চাকে তাকে।
ছোৱালী বাৰু নিম দে সেইটো হৈ যাব তই খালি মানুহ গাড়ী মিলা কাৰ এখন মিলা ভাল এখন।
মানুহ এ তাকে স্কপিঅ নহ স্কপিঅ'।
নাই অ লৰা ছোৱালী ইমান দামেই। সিমা এই সিয়ামণিক ক বলেৰ ল'ব লাগে বুলি।
উম।
হিয়া ম হিয়ামানি আজিকালি আকৌ আই টুৱেণ্টিতে হে ঘৰি ফুৰে।
উ তাইতো বেলেগ দুনীয়াতে।
তাই এইটো ভাল বৰ ভাল লৰা এটা পালে ন দেই।
কিন্তু এতিয়া আগত চাওক অভৰিহে হৈছে ক'ব গ'লে টু বি হনেষ্ট।
অঁ।
আগতে ভাল আছিলে ঘৰ। লাইছিলে কিন্তু এতিয়া বেছি তাই মোক কয় দেই অঘৰি বুলি এতিয়া তাইহে নিজে হৈছে।
উম তেওঁ অঘৰি হৈছে তাই এইয়া অকমান এস্থেথেটিক অঘৰি।
খীতকে কৈ দিলে। স ধৰে মান। আৰু বহুত গুৰা আজিকালি এনকে টিম টিম আছে ৰ ইনসপায়াৰ। হেৰি টিম টিম আছে দেখিছোৱা চগা টিম। টিমটো।
উম দেখিছো -দেখিছো।
উম টিম আছে টিম। সেই টিম কেইটাই ঘূৰে লগত। পালে সেহদৰে আমাৰ একো দালে নহলে দেখোন। টিমো গ'ল কিবাও গ'ল চব গ'ল ফচিলো স্কুলত।
ক্ স্কুলত ফুছিলি ক স্কুলত?
কিয় স্কুলত ফচা নাছিলো এবাৰ গোটেই খন তহঁতৰ কাৰণে মই এ ফচো বাই বাই।
তহঁতৰ কাৰণে মানে মোৰ কাৰণে খছিলি তই?
তহঁত তহঁত গোটেই কেইটা কাৰণেই ফছো মই প্ৰিন্ঞ্চিপাল ছাৰৰ ৰুমত বেছিভাগ- তহঁতৰ কাৰণেই যাব লগা হল, মই কাৰণ মই তহঁতৰ লগত থাকো। তহঁতে মোক আধা ৰাস্তাত এৰি দিয়। আকৌ গৈ পেলাই যেতিয়া চাৰ হতে দেখে প্ৰিন্সিপাল চাৰ ৰোমত গোটেইকেইটা আকৌ উপস্থিত।
উম উপাই নাই অ এইটো সেইবিলাক আকৌ শিকিতে নাপালে নহয়। ফিলিংছটো।
কোনে নাপালে?
নোযোৱা মানুহকেইটাই
যিয়ে নহওঁক।
তই এতিয়া ক'বলৈ পাৰিছ তেনেকে সখনে কিবা ক'ব পাৰিব কাবাক। দিবা, এই আমি প্ৰিন্ঞ্চিপালৰ তাৰ গৈ নোপালো বোলে ত, কি স্কুল পঢ়িলি?
উম, যায় মানুহ যায় সেই বুলি তই, আমি আমাৰ কেইটা আমাৰ আমি কেইটামান কেইটা আছিলোঁ ৰ, ছ আমি পাঁচটা আছিলো নে ছটা আছিলোঁ দেই নেকি আমি কেইটা বেছি যাওঁ নেকি আৰু প্ৰায়ভাগ মই তহতৰ লগতেই ফচো। বাকী বেলেগ মাতিব নামা মোক, মোৰ নামটো কিন্তু আহিব তহতৰ লগত। মই এনেই পচো কিন্তু, ভুল কৰিবি তুহতে পলাবি তহঁতে ফচোঁ মই, এনেই মাজত কিয় নাজানো। সেইটো মোৰ আগৰ পৰাই ৰ'ল হ'লো হিয়ামৰিটাক সেইটো নাপালে, বাৰু ফূৰ্তিটো
উম,